হেল্ল'।
শুনিছানে?
অ' শুনিছোঁ শুনিছোঁ। কি কৰিছ?
এ, মই অলপমান শুই আছিলোঁ। কাম চামবিলাক কৰি পেলাই তাৰছত চকুটো বিষালে মানে।
টা বাজিছে, নটা বাজিছে হেয়া ভাত পানী নোখোৱাকে এনেই নে শুই আছোঁ। কিয়?
মানে এনেই অলপমান আৰাম দিছিলোঁ আৰু চকুকেইটা, মানে এই মোবাইলতে কাম কৰিছিলোঁ যে সেইটো কাৰণে অলপমান আৰাম দিছিলোঁ।
অ', দিনটো কাম কৰিছ? হেল্ল'।
কাম কৰি, অ', অ' শুনিছানে?
দিন দিনটো কাম, অ' শুনি আছোঁ, শুনি আছোঁ। তই শুনিছনে?
অ' শুনিছোঁ।
তই দিনটো কাম কৰিছ নে কি?
অ' দিনটো মানে আজি সময় পোৱা নাই আৰু এ, বনোৱা কৰা এইবিলাক কৰিলোঁ আৰু।
অ'।
তাৰপিছত এতিয়া অলপমান এনেই বাগৰ দিছিলোঁ আৰু। অকমান চকুটো বোলো অকমান আৰাম দিওঁ।
অ', তাকে কথাটো হ'ল হেৰি সেয়া গোটেই দিনটো তেনেকে মোবাইল চালে চকুটো আকৌ চকু পাৱাৰ বহুত যাব। এনেইতো তোক মই, মই জনামতেতো দেখোন বছৰি বছৰি দেখোন চবু পাৱাৰ গৈ থাকে এতিয়া আকৌ দিনটো দিনটো যদি মোবাইল চাওঁ তেনেকে আৰু বে বহুত বেয়া, অকমান ৰেষ্ট দিব লাগিব চকুটো।
এইটো উপায় নাই এতিয়া কাম কৰিব লাগিব, কিছুমান বস্তু তো মানে নৰয় ৰৈ যাব, সময় পাৰ হৈ যোৱাৰ লগে লগে আকৌ উম, মানে এ, মোৰে দিগদাৰ আৰু সেইকাৰণে।
অ' সেইটোতো হয় বাৰু। বাকী খোৱা বোৱা মানে আজি, আজি দেওবাৰ। এহ, দেওবাৰ বুলি কিন্তু আৰু ৰেচ নাই মানে দেওবাৰে মানুহে বন্ধ পাই হয়। মই ঘৰত যোৱা নাই বাৰু ইয়াত
মানে দেওবাৰো মানে কামৰ বহুত ওলাই থাকে, কামবিলাক শেষ
বহুত প্ৰেছাৰ পৰে। আৰু ঘৰ মানে মই ভাড়াঘৰতে থাকোঁ, ভাড়া ঘৰত যদিও ৰুম এটা বা দুটা দুটা ৰুমেই তথাপিও এখন ডাঙৰ ঘৰৰ নিচিনাকে কাম ওলাই মানে। শেষ নোহোৱা কাম।
হেল্ল'।
অ', শুনি আছনে?
হেল্ল' শুনি আছনে?
অ', অ', অ' তোৰ মাতটো ভাগি গৈছে মানে, মই অলপমান জেগাখিনি অলপ চেঞ্জ কৰি দিছোঁ বাৰু কচোন ক।
অ', অ' জেগাটো চেঞ্জ কৰি দিলেই হ'ল নহ'লে সেই অলপমান নেটৱৰ্ক ইছ্যু হয় নেকি।
অ', অ', অ'।
আ, কথাটো হ'ল হেৰি মানে দেওবাৰে সময় নহয় আৰু ঘৰত নগ'লেও মানে ভাৰা ঘৰত থাকিলেও এটা বা দুটা ৰুম হ'লেও সেই একেখিনি কামেই ওলায় মানে ইমান কাম ওলাই কাম শেষ নহয়।
অ, মানে এখন ঘৰত থকাৰ লগে-লগে এ, বহুত কিবা-কিবি হৈ যায় কাম বিলাক আৰু। খোৱা-বোৱাৰ পৰা আদি কৰি ধৰা ধুৱা।
আৰু এটা, এটা টাস্ক টাইপৰ হয়। টাস্ক এটা কৰা টাইপৰ মানে ধৰি ল তোৰ মূৰত বিভিন্ন ধৰণৰ কাম আহি থাকিব হা। মই আকৌ কেতিয়াবা এনেকুৱা কৰো মই পাহৰি যাওঁ গতিকে মই সেই মোবাইলত যে কিবা নোটছ থাকে মোৰ চেমচাং মোবাইল বাৰু। চেমচাং নোটছত মই লিখি থৈ দিও মানে। এটা এক, দুই, তিনিকে এনেকে লিখি থৈ দিওঁ কি-কি- কি-কি কাম আছে মানে?
তাৰমানানে কামৰ মানে ইমানেই বেছি দায়িত্ব আহি যায়। কিছুমান বস্তু পাহৰি যোৱা যায় ন, সেইটো মোৰো হয় বাৰু।
সেইটো, সেইটো, এতিয়া
তেনেকুৱা হৈছে।
অ' কামৰ তাৰণা মানে, তাৰপিছত সেই এইটো দেওবাৰৰ দিনটোতো, সেই টাস্ক টাইপৰ ইটো কাম ফিনিছ কৰিম, সেইটো কাম।
বাকী আজি এ
ইটো কাম ফিনিছ কৰো, সিটো কাম ফিনিছ কৰো। মানে টাস্ক এটা এটা ফিনিছ কৰা আৰু কেনেকৈ ফিনিছ কৰো, ইটো ইটো ফিনিছ কৰো, সিটো ফিনিছ ক ৰো মানে সেয়া।
অ',
আজি, আজি সেই টাস্ক ফিনিছ ফিনিছ কৰা টাইপৰে হ'ল মানে এটা, এটা কাম গোটেই। দেওবাৰ যদিও নুশুলো নহয়। শেষ নহয়, এই দুদিন আগতে সাত হ'ল। সাত কাৰণে সেয়া কাপোৰ চাপোৰ ধুই কৰি লৈ ঘৰ দুৱাৰটো মোচা হ'লেই। হৈয়ে গ'ল অলম'ষ্ট কাম, তথাপিও আজি দেওবাৰলৈ কাম থাকিয়েই গ'ল মানে। কিবা কিবি, কিবা কিবি কাম ওলায়ে থাকে। হয়নে নহয় হেল্ল'
অ'অ'অ' মানে অলপমান মাজতে নাইকিয়া হৈ যায় মাত সেইকাৰণে
অ'অ'অ' এই অ'হেৰিখিনিত পায়, অলপমান ফেনৰ তলৰ সেইখিনি এইপিনে ৰুমৰ মাজত সেইফালে পায়। তই অলপমান তেনেকৈ আহিবিচোন।
অ',
সেইখিনিত পায়। এনেকে কিবা কিবি কোনোবা,, কোনোবা জেগাত নাপায়, তেনেকে কোৱা মানে বৰ দিগদাৰ, কিমান লাইন মিলাই থাকিবি আৰু।
অ' তাকে মই অলপমান বাহিৰতে ওলাই যাও নেকি, মানে একদম
বাহিৰৰ, বাহিৰত আৰু বেয়া হৈ যায়।
হয় নেকি অ'
অ' আৰু বেয়া হৈ যায় বৰ দিগদাৰী, তাৰপিছত তোৰ আজি কাম ক'চোন? দেওবাৰৰ দিনটো আজি কি, কি কাম কৰিলি?
আজি দেওবাৰ দিনতটো বুলি বাকী হেৰি সোনকালে উঠিলো। এ মোৰ মানে ভালে উঠা।
কথা কবি, নহ'লে কথাবিলাক নুশুনা নাযায়টো।
অঁ, অঁ, অঁ, তাৰমানে মই সোনকালে উঠিলো, এ চাৰে সাত সাতটা মানতে মানে সাতটা মানতে উঠিলো, আৰু দেই তাৰপাছত মোৰ অঁ, এয়া সোনকালে শৌচ লাগে যে, সেইকাৰণেই উঠিবলগীয়া হয় আৰু আমি এই শুই থাকিব নোৱাৰো যে।
সোনকালে, সোনকালে লাগে ন?
অঁ, অঁ তাৰপাছত আৰু
অভ্যাস।
অঁ, অঁ তাৰমানে আমাৰ সেই বেছি দেৰিলৈকে শুলে আৰু নোৱাৰিম আৰু অলপ, পাচাপ কৰি উঠি আৰু শৌচে লাগে আৰু। উপায় নাই আৰু পিছত
মই মই যদি সাৰ পালোঁ ধৰি লওঁক, মোৰ লাগি গ'ল আৰু তাৰপিছত আৰু আৰু কেনেবাকৈ যদি পেছাপ কৰিব উঠিলোঁ মাটিত ভৰিখন পৰিলে মানে অ' মই লগে লগে তলত যাব লাগিবই মানে।
অ' সেইটো হয়ে মানে আমাৰ কি এইটো নাজানো আৰু নিয়মতটো ভালেই নে কি নাজানো।
নিয়মটো ভালেই ভালেই কাৰণ মই কিছুমান মানুহক দেখিছোঁ। ৰাতিপুৱা টয়লেট যাবৰ কাৰণে ৰখি থাকে। খোজকাঢ়ি ফুৰিব গৰম পানী খাব চাহ খাব। তথাপিও যাব নোৱাৰে আৰু ফুৰিব যাব গলেটো চেচেই মানে আমাৰতো সেইটো প্ৰব্লেম নহয় মানে। তোৰ হয়নে?
এ মোৰ মানে ধৰি লও কেতিয়াবা ফুৰিব গ'লে। এ পাঁচটা মানত বা চাৰে পাঁচটা মানত এনেকুৱা উঠি উঠিলো। তেতিয়া হয় কেতিয়াবা কেতিয়াবা নহয় মানে এনেকুৱা হয়।
অ' অ'।
ক'ত কথা মানে মই জোতাৰ বজাত উঠাওঁ সেইটো নিজতে হয় আৰু। তাৰপিছত তোৰ কি কৰি লৈ ভোক লাগিলে তাৰ পিছত ভোকে লাগিলে। ভাতকেইটা বহাই দিলো প্ৰথমতে তাৰপিছত আহ, অ' তৰকাৰী চৰকাৰী তেনেকে বনালো মাছেদি।
আজি নে আজি আজি নে?
হয়।
আজি অ' দেওবাৰ বুলি আজি স্পেচিয়েল কি আছিলে?
আজি আছিলে শিঙি মাছৰ তৰকাৰী এয়া তাৰপিছত এ ঢেকীয়া আৰু কণী। এ শিঙি মাছৰ তকাৰি তাতে দিয়া পিটিকা দিয়া গ'ল আকৌ আলু দিয়া গ'ল।
অ'
দি পেলাই বইল কৰি পেলাই তাৰ পিছত ধুনীয়াকে পিয়াঁজ মাৰি পেলাই, এ চম্ভা মাৰি দিছো আৰু তেনেকে হৈ গ'ল। আৰু সোনকালে তাৰপিছত আৰু ঢেকীয়া। আকৌ কনী দি ভাজিছো হেয়া বনালো।
ঢেকিয়া বনাইছো। মইয়ো ঢেঁকীয়া বনাইছোঁ আজি।
ভাল এনে ঢেকীয়া খোৱা ভাল ঢেকীয়াত মানে প্ৰটিন থাকে যে।
উম।
আৰু আকৌ কেলচিয়াম থাকে বুলি কয় আৰু।
অ' তিঁয়হৰ চালাদ অকণ কাটিছিলোঁ দুপৰীয়া গোটেইখিনি খোৱা নহ'ল এতিয়া আকৌ ফ্ৰিজত থৈ দিলোঁ উলিয়াই থ'ব লাগিব ৰ'
নহ'লে আকৌ হেৰি হ'ব মানে ৰাতি ৰাতি ভাত খোৱাই নাই নহয় বেছি ঠাণ্ডা হৈ থাকিলে সেইটোও এটা দিগদাৰ।
মানে ক'ব গ'লে চালাদ মানে ৰাতি খাব নালাগে হজম নহয় বুলি কয় ন' দিনতে খাব লাগে বুলি কয়।
তেতিয়াহ'লে কি কৰা যায় বাৰু ছালাডখিনি দুপৰীয়া যে কাটি থৈ দিলোঁ।
এই এতিয়া মানে হজম শক্তিটো কমি যায় আৰু
অ' ৰাতিপুৱাও খাব পাৰি অৱশ্যে একো নহয় বেয়া নহয়।
অ'
উম, তাৰপিছত আৰু আৰু কি কৰিলে দেওঁবাৰ বুলি
তাৰ পিছত এই কলপিঠা বনালো কলপিঠা তাতে আটা দিলো তাৰপিছত চুজি দিলো। দিলো আৰু
আপোনাৰ কল কল কেনেকে ডাইৰেক্ট কলটো
ক'ল মানে সেই আমাৰ ঘৰৰ পৰা ভীমকল আনিছিলো যে এই ঘৰতে লগা আৰু ক'ল এনে বাকী বাহিৰতো তেনেকে ভাল কল পোৱা নাযায়
তাৰপিছত ভিমকলটো গুটিৰ সৈতে দিছ নেকি
নাই মানে চালি ললো কলটো চালি কৰি লৈ পেলাই তাৰপিছত ধুনীয়াকে উলিয়াই পেলাই ফ্ৰিজত থৈ দিছিলো তাৰপিছত আৰু নেক্স দিনাখন আৰু বনালো আ টা দিলো তাতে গুড়া তাৰ পিছত দিছো চুজি দিছো আকৌ গুড় অলপমান দি পেলাই তেনেকে সানি আ পিছদিনাখন আকৌ সেই তেল দি পেলাই ধুনীয়াকে ভাজি দিছো আৰু পিঠাৰ নিচিনা হ'ল বৰ ধুনীয়া সুৱাদটো অ একদম বৰ ধুনীয়া পুৰা ধুনীয়া অ নিশ্চয় নিশ্চয় খোৱাম খোৱাম
উম তাৰপিছত আৰু দেওবাৰ বুলি আৰু এনেকৈয়ে গ'লনে নে বেলেগ আৰু কিবা কাম কৰা হ'ল টাস্কবিলাক
এ টাস্কবিলাক মানে এনে এনেকেই ইটো সিটো কৰিলো কৰি মেলি মোৰ এ ডাটা ভৰোৱা কাম খিনি বহুত খিনি হৈ গ'ল বাৰু আজি এশ খনতকে ওপৰে হ'ল আৰু বাকী আৰু অলপমান আধা অকনমান আছে আৰু
উম আধাখিনি আজি কৰিবিনে
তাকে আজি আধা খিনি কৰিম অহাকালি লেকে চাওঁ হয় নে নহয় এতিয়া অহাকালি আগতে চাবমিট কৰিলে ভাল হয় আৰু এতিয়া চাই লওঁ একো কথা নাই বাৰু
অহাকালি মানে ফিনিক্স কৰিব লাগে আৰু এনি হাও
অ তাকেহে আকৌ ঘৰলৈও যাব লাগে যে
অ কেইটা বজাৰ ভিতৰত দিব লাগে
কেইটা বজাত মানে এইটো টাইম লিমিট নাই আৰু আমাক এটা ডেট দিছে তাকে টুৱেণ্টি নাইনত এ জমা দিলে ভাল আৰু এতিয়া
এনেওতো হ'ব আজি আজিৰ ভিতৰতো আৰু তোৰ চাগে তোৰ বিছখনমান হৈয়ে যাব ডাটা
অ হৈ যাব অ তাকে মানে জল্দি জল্দি কৰিছো আৰু যিমান কাৰণ মোৰ ফালৰ পৰাই আ কাম খিনি কৰিবলৈ জোৰ দিছো আৰু সেইয়া
পাৰিবি হৈ যাব বহুতখিনি হৈ গ'ল
অ
উম
বাকী আজি বতৰটো বৰ ধুনীয়া ন
অ হা হা ঠিক আছে বাৰু আজিলৈ নহ'লে ন অ অ অ ঠিক আছে